হেল্ল' নমস্কাৰ
অ অ অ নমস্কাৰ ভালনে আপুনি
অ অ ভালেই আপোনাৰ
অ অ মইো ভাল আছো
অ আপোনাৰ কি ভাল লাগে খাই
মই মই মই সাধাৰণত ঘৰত ঘৰত বনোৱা খাদ্যতকৈ মই উম প্ৰিফাৰ কৰো আৰু মই খাবলৈ ননভেজটোও খাওঁ টো কিয় বিজৰ
হয় হয় হয় নন ভেজৰ মোৰো ননভেজেই ভাল লাগে মই ননভেজেই খাওঁ। এনেই মানে প্ৰিয় খাদ্য বুলি ক'লে কি হব?
হেল্ল আপোনাৰ পি প্লিছটো চেনজ কৰা চাউণ্ডটো কাটি কাটি চাউণ্ডটো কাটি কাটি আহি আছে আপোনাৰ।
হা হা? অ চৰি চৰি। হেল্লো' শুনি আছো মই।
অ অ মোৰ মোৰ প্ৰিয় খাদ ত মাংস হয়। আপোনাৰ আপোনাৰ ৰেডিমেত
অ অ মোৰো মাংসই হয়। হয় মোৰ আপোনাৰ ছাগলী মাংস ভাল লাগে।
অ এইটোও মোৰ এইটোৱেই।
হয়। বাকী এয়া ফাষ্ট ফুডবোৰ খাইনে?
অহ খাও কিন্তু ইমান বেছি নহয়।
বুলি
ফেভৰেট বুলি মোৰ ম'ম' ম'ম' ভাল লাগে মোৰ অ আৰু আপোনাৰ মতে কমফৰ্ট কমফৰ্ট ফুদ কি? মানে আপুনি যি সময় দিব সি সময়ত আপুনি খাব পাৰিব নে
অ তেনেকুৱা বুলি ক'লে নাই বিশেষ কেনেকুৱা কিন্তু এনেই মোৰ বিৰিয়ানীটো ভাল লাগে মানে তেনেকুৱা হেৰিত পৰে। বিৰিয়ানী মোৰ যেতিয়াই দিব মানে তেতিয়াই ভাল লাগে তেনেকুৱা নিচিনা হয়।
অ অ অ হয় হয়।
যিমানেই যি হওক কিন্তু সুস্বাস্থ্য সুস্বাস্থ্য শৰীৰ ৰাখিবলৈ হলে এইবিলাক খাদ্য বিশেষ মানে ভাল নহয় আপোনাৰ ঘৰ ঘৰৰ যি টো একদম ঘৰৰ শাক-পাচলি দি বনোৱা যিটো ঘৰৰ ঘৰুৱা খাদ্য হয় দালি হওঁক বা ভাত হওঁক তেনেকে সেইটো বিশেষ প্ৰয়োজন সুস্বাস্থ্য হৈ থাকি
আৰু আপুনি এটা কাম কৰক আপুনৰ চিংগল থাকে নে আপুনি ডালিয়া হয় নে ডালিয়া পেকটৰ বাজাৰে পোৱা যায় অ ডালিয়া ভাল, ডাইজেষ্ট জল্দি হয় আৰু উম এইটো ভাল শৰীৰৰ কাৰণেও ভালে।
হয় নতুন কথা এটা শিকিলো মই এইটো বিষয়ে নাজানিছিলো বাৰু দেই। ডালিয়া বা এইটো খালে ডায়জেষ্টৰ কথা
অ ডাইজেষ্ট জল্দি হয় আপোনাৰ আৰু মাং চ' এইবোৰ খালে আপনাৰ দিনত তিন ঘণ্টা লাগে। কিমান তিনি ঘন্টা হয় আৰু আপুনি ঘৰত ঘৰৰ বনোৱা খাদ্য বেছি ভাল পায় নে বাহিৰৰ?
এনেইটো ঘৰৰ বনোৱাটো ভাল লাগে, এতিয়াতো ক'ব গ'লে মাৰ হাতৰ খাদ্যৰ নিচিনা বেলেগতো হ'ব নোৱাৰে। কিন্তু কেতিয়াবা বাহিৰৰ খাদ্যও খাই ভাল লাগে আৰু। সদায় একে বস্তুখিনিকে খাই খাই যেতিয়া আমনি লাগে। দিয়া, মানে মই ভাবো সপ্তাহত বা দুসপ্তাহৰ মূৰত এদিন বাহিৰত মানুহে খোৱাাতটো ভাল। এইটো মানে বেয়া বুলি নকয় আৰু। হওঁক বা হোটেল হওঁক তেতিয়া আপোনাৰ মনটোও ভাল লাগিলে। আৰু আপোনাৰ খাইয়ো কিবা এটা ভাল লাগিলে, তেনেকুৱা নিচিনা কথা।
আৰু মই সদায় উম কি কয় তাক, উম'। মই মই সদায় আৰু ঘৰত বনোৱা খাদ্যকৈ প্ৰিফাৰ কৰো আৰু কাৰণ ইয়াৰ মূল, কাৰণ হ'ল উম, স্বাস্থ্য আৰু পৰিচ্ছন্নতা কাৰণ ঘৰত আমি ব্যৱহাৰ কৰা যি হি সামগ্ৰী আছে, এ যি নিৰ্ধাৰণ কৰি মই দিওঁ, দিওঁ আৰু তেল মছলাৰ পৰিমাণ নিজৰ শাস্তৰ বাবেও ভাল কম খোৱাটো আৰু ভাহিৰৰ খাদ্য কেতিয়াবাও হোৱাদ হ'লেও ভাল লাগে কিন্তু, মই ঘৰটো প্ৰিফাৰ কৰোঁ।
হয় বাহিৰৰ খাদ্যত আজিকালিতো কিমান সাৰ প্ৰয়োগ
পুৰণি তেল আৰু কিবা কিবি মিশ্ৰণ দে
হয়, হয়, হয়।
আহ। আৰু আপুনি, অ', কোৱা?
বাকী আপুনি কি ফোন ইউজ কৰে, মানে ফোনত চিম।
মইতো অ', সাধাৰণত যযিটো, কৰিম
হয়, হয়। জিঅ' নেটৱৰ্ক ভালনে তাত?
অ', অ', ভাল ভাল।
হয়। মই এয়াৰটেল, মই এয়াৰটেল ইউজ কৰোঁ।
অ', মোৰ এইফালত ইয়াত তেলত চিগনেল আহ, আই যায় তিন দাগ থাকে আৰু উম, দু দাগও থাকে। কিছু কিছু সময়ত তো এইটো এই। ফ্ৰাইভ জি আনলিমিটেড হয়, হয়, ফ্ৰাইভ জি আনলিমিটেড হয়।
হয়। আপুনি কিবা এটা ক'ব লৈছিলে।
কি আপুনি নিৰামিষ নে আমিষ? খাদ্য বেছি ভাল পাও
অ' আমিষ, আমিষ, নিৰামিষ নহয় দেই।
সেইটো চবৰে আৰু বেছি ভাগ
আহ হা হা হা এইটো ঠিক, মই দুই বজাৰৰ মাজত তো ভাল পাওঁ। কিন্তু নিৰামিষ খাদ্য হিচাপে মই শাক পাচলি আৰু এইটো ভাল পাওঁ।
কাৰণ মই উম, মাছ, মাংসৰ মাংসৰ ব্যঞ্জনেৰে আহাৰৰ সোৱাদটা। দৃ গুণ। অৱশ্যে, কিন্তু মই স্বাস্থ্যৰ দিশৰ পৰা মই নিৰামিষটো অল্প বেছি গুৰুত্ব দিওঁ। কাৰণ ইজ সহজে হজম হয়। নাই সেই কাৰণে আৰু আপুনি খাদ্যৰপ ওপৰত আহ আপোনাৰ মেজাজ নিৰ্ভৰ কৰে নেকি?
নাই নাই নাই
অহ মানি লওঁ আপোনাৰ মা এইটো এটো বানি আছে হা আপোনাৰা ইটোও নাখায়?
অ নাই নাই তেনেকুৱা নাই
অহ অহ এটো এইটো ভাল এইটো নাথাকাটো ভাল।
মানে চব খাওঁ পালে খালি বাৰ কিছুমানত মই নাখাওঁ দেই
অহ
কিছুমান বাৰ লৈ পেলাই মানে বাৰ বাৰ এনেকে মন এ মল বাৰ তেনেকুৱা মানে হেৰিবাৰত মই কিছুমান নাখাওঁ মানে ব্রত ব্রত দিওঁ
অ
সেইদিনাখন ফুল্লি নিৰামিষে খাওঁ এনেকে বইল পুৰা আৰু
অ এইটো মই নখাওঁ ফুল্লি বইলটো মই ন খাওঁ
হয়
বমিটিং বমিটিংৰ মত হয় মোৰ
হয় হয়
ইটো খাৱাটোও ভাল বইল বইলটো উম কিছুমান নমক দি
হম হম হয় এনেও মানুহে ফাষ্টিং কৰিব লাগে মানে ফাষ্টিং মানে আপোনাৰ খোৱাৰ খাদ্যৰ আধা এ ষোল্ল ঘন্টা ওঠৰ ঘন্টাৰ পিছত যদি মানে আকৌ এটা বেলেগ খাদ্য খায় তেনেকে হলে মানুহৰ শৰীৰটো ভালে থাকে বোলে। তেনেকুৱা
অ অ মই শুনিছো এইটো এইটো হৰু সত্যি কথা
মানে সকলো মানুহৰ কাৰণেই বা শকত মানুহ খীনাব বুলিয়ে তেনেকুৱা নহয় সেই ফাষ্টিং বোলা হেৰিটো মানে তেনেকে কৰিলে মানুহৰ মানে শৰীৰটো আৰু গোটেই মানে শৰীৰৰ হেৰিখিনি তেজটো এ হওক বা আপোনাৰ ডাইজেচনেই হওঁক হজম হোৱা শক্তিয়ে গোটেইখিনি মানে ভাল হৈ থাকে আৰু
অ হয় আৰু আপনি তো চিংগেল থকা ৰুমত আৰু আপুনি কি নতুন নতুন খাদ্য অ বা পৰীক্ষা কৰি ভাল পায় নেকি?
অ ভাল পাওঁ মই খাদ্য বনাইও ভাল পাওঁ খাই ও ভাল পাওঁ বাৰু কিন্তু ইয়াত আহি পেলাইহে তেনেকে খোৱা নহয় মানে এতিয়া গুৱাহাটীততো বস্তুৰ বহুত দাম বেছি সেইটো কাৰণে মানে অলপ ইয়াত নিজে চল নিজে বাচি চলিব লাগে নহ'লে এতিয়া পঢ়ি থকা ষ্টুডেণ্টক কাৰণেও খৰচ বহুত হৈ যায় ঘৰৰ পৰাও ইমান নিদিয়ে তেনেকুৱা নিচিনা কথা
অহ ভালে আৰু মই নতুন নতুন খাদ্যৰ উম সোৱাদ লবলৈ সদায় আগ্ৰহী উম কাৰণ অ বহুল আৰু উম সাংক্ৰীতি নিজৰ বিশেষ সোৱাদ আছে কিন্তু যেনেকৈ মই দক্ষিণ ভাৰতীয় ইডলি বা দোচাবিলাক মই ভাল পাওঁ আমিতো এনেকৈ চাইনিজ খাও ইমান ভাল নাপাওঁ। কাৰণ নতুন বস্তু শাক আমাৰ সোৱাদৰ পৰিচৰ বাৰে আৰু ভিন্ন ভিন্ন। সংগৃতৰ খাদ্য পৰম্পৰাৰ সৈতেও পৰিছে।
হয়, হয়, খোৱা আৰু আপোনাৰ ধৰি লওঁক। ঘূৰা ফুৰা ভ্ৰমণ কৰা, সেইটো হ'লে নতুন নতুন কথা শিকিব পাৰি, ভাষা খাদ্য, ৰীতি-নীতিৰ, সাজ-পাৰ সকলোৰে লগত চিনাকি হ'ব পাৰি। তেনেকুৱা নিচিনা ভাল গোটেই সেইবোৰৰ।
হয়, হয়।
হয়। এতিয়া, ভাত পানী বাঢ়িছে নে দেৰি হ'ব অলপ?
উম, অলপ অলপ দেৰি হয়।
হয়। আপোনালোকৰ ওচৰৰ ঘৰে নে? এনে আঁতৰ অলপ?
ন ন ওচৰৰ ঘৰে, ও-ওচৰৰ ঘৰে।
হয়, হয়। বাকী ঘৰত সকলোৰে ভাল নহয় ন'?
অ', মই ৰাখি আছোঁ হ। পিছত কথা পাতিম, অ', অ'।